হয়
অ কি কৰি আছা
অ অফিচত আছো
অ হয় নেকি মই শুই আছিলো গান শুনি আছিলো অলপ সে আৰু কি কয় মই এ গান এনে হিন্দী গান শুনো আৰু সেই শুনি আছিলো।
অ মানে অ মই শুনো।
অ হয় নেকি কি কি গান শুনা।
মই এনেই তোমাৰ আজিত সিঙৰ আৰু জুবিন দাৰ গান শুনো।
অ হয় নেকি আৰজিত সিঙৰো শুনা এনেই জুবিনদাৰ কি কি গান ভাল লাগে তোমাক
অ' মই জুবিনদাৰ এই বিহু গানকেইটা বহুত ভাল লাগে মানে।
অঁ অঁ কেতিয়াবা এনেই জুবিন দাৰ ফাংচন চাব গৈছিলে নে?
অঁ মই গৈছো আহ এ- বিহু দিনতে গৈছিলো এই তোমাৰ খানাপাৰা গৈছিলো আৰু তোমাৰ বেলতলা।
অঁ অঁ অঁ মইয়ে এইবাৰ গৈছিলো তোমাৰ এই বেলতালাত গৈছিলো তেতিয়া আহিছিলে জুবিন দাৰ। তেওঁ মানে তেতিয়া গৈছিলো বৰ ভাল লাগিছিলে কিন্তু, জুবিন দাৰ সেইটো চোৱা মানে মানে বিহুৰ- ফাংচন বোৰ চালে বৰ ভাল লাগে ন।
এইটো এই পাঞ্জাৱাৰী আমাৰ আমাৰ পাঞ্জাৱাৰী মাতাৰ কথা আছিলে।
অঁ অঁ আহা নাই মানে তেতিয়াতো উম' হয়।
এতিয়া মানে এইটোৱে ঘটনাটো হৈ গ'ল আৰু।
উম উম' হয়, ঠিকেই কলা।
কোনটো গান ভাল লাগে মানে?
মইতো এই জুবিন দাৰ তো তোমাৰ মানে আগৰ তোমাৰ বহুত দিন ডান্স- কৰাৰ গান বোৰতো বহুতেই আছে ন। এনেতো তোমাৰ এই মায়াবিনী গানতটো বৰ ভাল পাওঁ আৰু ৰই ৰই- বিনালেটো তোমাৰ এ এইটো চালোয়ে ন মুভিটো। এতিয়া ওলোৱাটো সেইটোও ভাল লাগিছিল মুভিটো গানো ভাল আছিল তোমাৰ।
অঁ অঁ তুমি মানে ৰয় ৰই বিনানে ফিল্মটো চালা মানে?
অঁ অঁ চালো, মই দুবাৰ মান চালো তুমি চালানে?
অ নাই মই মই মই নাই চোৱা।
অহ' নাই চোৱা নেকি অ আৎচ্ছা বহুত মানুহে চাইছে। তোমাৰ এই পূৰা হাউচফুল হৈ গৈছিলে টিকেট চিকেট নাছিল তে সেইকাৰণে।
চিনেমা হলত গৈছিলে চাবনে না-
অঁ অঁ তোমাৰ এই যি কলাক্ষেত্ৰ কলাসেত- ত্ৰ পিছফালে যে এটা যে আছে ন চিনেমা হল পুৰণা।
অ অ'
হেফালে গৈছিলো চাবলৈ ত তাতে তোমাৰ এই কমলো লয় প্ৰাইচ টিকেটৰ। প্ৰাইচ তাতে দিছিলে অঁ' তোমাৰ বেছি- ছি লোৱা নাই কিমান এশ কিমান টকা কিমান কৈ লৈছ- এশ পঞ্চাশ ন এশ আশী টকা এনেকুৱা লৈছে কমতে লৈছে আৰু কম লৈছে। বহুত উম' হয় তোমাৰ এইচ হয়।
পিছফালেত আছে নেকি।
অঁ তোমাৰ এই শিল্প গ্ৰাম শিল্প গ্ৰাম দেখা পাইছা ন?
অঁ অঁ দেখা পাইছো অঁ দেখা পাইছোঁ অঁ।
অঁ এইটোৰ যে চাইডত যে এটা আছে যে কিবা চিনেমা তোমাৰ এই অসমীয়া চিনেমা তাত- তে দিয়ে আৰু কিবা কিবি।
হয় নিকি?
উম' তাতে চোৱা নাই নেকি কেতিয়াও তুমি?
মই মই চোৱা নাই মানে মই শিল্পগ্ৰাম বুলি গম পাওঁ মানে তাতে মানে বিহু ফাংচ-
অঁ অঁ তুমি এবাৰতো শিল্প প্ৰগ্ৰামত ডান্স কৰিব গৈছিলা ন।
মই মই যোৱা নাছিল, মোৰ ভন্টি গৈছিলে।
অঁ ভণ্টি গৈছিলে নেকি। অঁ তেত- তুমি মানে কিহত গৈছিলা, কলাক্ষেত্ৰত কৰিছিলা নেকি ডান্স? অঁ মানে কি ডান্স কৰিছিলা?
এইটো আমাৰ অঁ এইটো আমাৰ ক্লাছৰ পৰা গ্ৰুপ ডান্স আছিলে এটা। জুবিনদাৰেই গান আছিল জুবিনদাৰেই গান আছিল অঁ এ- ৰুণজুন-ৰুণজুন
অ, হয় নেকি আচ্ছা মই
তোমাৰ পানী দিয়া। বাটেটো কিবা এ অ মিক্স আছিল অ',
অ, হয় নেকি? আচ্ছা মিক্স গান
মানে পাৰ্টনাৰশ্বিপ আছিল মানে। চবে পাৰ্টনাৰ-পাৰ্টনাৰ দি কৰিছিলে।
অ, পাৰ্টনাৰ কৰি কিনা এনেকুৱা ডান্স কৰিছিলা সেনেকুৱো ভাল লাগে ন পাৰ্টনাৰ ডান্স কৰিলে।
অ, ভালে লাগে মানে অ, অলপমান লাজো লাগে।
কিবা মানে এনে প্ৰাইজ চাইজ দিছিলে নে?
অ, প্ৰাইজ দিছিলো।
অ, কি অ, চাৰ্টিফিকেট পালা আচ্ছা। সেনেকুৱা তোমাৰ কি চব স্কুলৰ পৰা আহিছিলে গোটেই।
অ, অ,
অ, এনেকুৱা কম্পিটিশন হৈছিল চাগে।
অ মানেম্পিটিশন চলছিলে বেলেগ বলেগ স্কুলৰ পৰা আহিছিলে ষ্টুডেণ্ট।
অ, অ, হয় নেকি? আচ্ছা, অ, সেইটোকো ভাল লাগে। তোমাৰ জুবিন দাৰ বহুত কেইটা গান বোৰ আছে বৰ ভাল লাগে শুনি কিনে। তোমাৰ যি এতিয়া যে তেওঁৰ ঢুকালে তেতিয়া তোমাৰ বহুত গান বোৰ বহুত মানে ভাইৰেল হৈ আছিল ন তোমাৰ, ইনাগ্ৰামত উম মইতো আগো বহুত গান বোৰ মানে সেনেকুৱা শুনাই নাছিলো। অ, যেতিয়া তেওঁ ঢুকালে, হেল্লো',
অঁ, অঁ, অঁ,
অ, সেই তেওঁ ঢুকা ঢুকোৱাৰ পিছতে মানে গান বোৰ বহুত বহুত আগৰ আৰু তোমাৰ বেংগলী গান বোৰো আছে শুনিছানে জুমিনদাৰ বেংগলী গান।
বেংগলী গান মই শুনিছোঁ মায়াবীনী।
অ, তোমাৰ এইটো বেংগলী মায়াবিনী নহয়
নহয় নহয় এটা আছে বেংগীতো আছে মায়াবিনী বনাইছে যে জুবিন দাই। অ, তুমি চৰ্টি ফাইত মাৰিবাচোন আহি যাব।
অ, নহয় তোমাৰ এই জুবিন দাই বহুত তোমাৰ বহুত লেংগুৱেজত মানে গান বোৰ লিখি শিকিছে কিন্তু গাইছে। উম, উম, হয়-হয় তোমাৰ উম, বিহাৰী ভোজপুৰী আৰু বিহাৰীৰ গানটো শুনি শুনাছে শুনিছানে জুবিনদাৰ।
অ, অ, শুনিছো এই ছট পূজা গান
অ, অ বহুত ভাল লাগে ছট পুজৰ গানটো ন অ, বহুত ভাল লাগে কিন্তু আৰু তোমাৰ উম, অ, হয় নেকি, এবাৰ ছট পূজাতে জুবিন দাৰে গান বজাইছিলা নেকি?
অ, এবাৰ ছট পূজাতো জুবিন দাৰেেই গান বজাইছিলে বৈশিষ্টতো জুবিন দাৰেই গান বজাই আছিলো। অ, মানে বেছি মানুহে গম পোৱা নাছিলে। কি জুবিন দাও ছট পূজা গান বনাইছে যেতিয়া জুবিন দাৰ অহ, জুববিন দাহ ঢুকাল। তেতিয়া মানে যেতিয়া গান টো লঞ্চ হল তেতিয়া মানে গম পাইছে মানুহ বিলাক অ',
তেতিযাওবহুত এনেকুৱা গান বোৰ আছিল যে আমি মানে শুনাই নাছিলো। এতিয়াও মানে তাৰ পিছতে শুনা অ',
মই অ ঢুকোৱা পিছত মই গম পালো কি জানেকিয়া চাহে মন এইটো জুবিন দাই গাইছে
অ অ অ অ অ সেইটো গান অ হয় ঠিকেই কলা আৰু অ অ এইটো
এই জা জানকে চাহে মন এইটো মই গম পোৱা নাছিলো
তোৱে ভাবিছিলো বেলেগ চিংগাৰে গাইছে বুলি ভাবিছিলো তেতিয়া ঢুকোৱাৰ পিছতে মানে যে তেতিয়া ভাইৰেল হৈছে ন তেতিয়াই মই চাইছিলো ইউটিউবত এ তেতিয়াই গম পালো যে যে অ জুবিন দাৰে গান হয় বুলি আৰু তোমাৰ এ বহুত এনেকুৱা গানবোৰ আছে তোমাৰ নেপালী গানো গাইছে জুবিন দাই নেপালী নে উম নেপ নেপালী গানো গাইছে বৰ ভাল লাগে তোমাৰ অসমীয়া বেংগলী বহুত ধৰণৰ বহুত জাত এই গান বোৰ গাইছ
আ আৰু এই তোমাৰ এ মাৰাঠী মাৰাঠী এটা গান গাইছিল
অ অ মাৰা মাথা মাৰাঠীও গাইছিল
অ অ মানে চল্লিশ হাজাৰ ভাচাত গান
অঁ অঁ হয় হয় চল্লিছ হাজাৰ উম তাকে এই বৰ ভাল লাগে আৰু তোমাৰ এই আমাৰ যেনেকুৱা অসমৰ বহুত তেনেকুৱা ছিংগাৰ আছে ন বৰ মানে ভাল ভাল ফেমাচ ছিংগাৰ যেনেকুৱা তোমাৰ ভূপেন হাজিৰিকা হয়নে ভূপেন হাজৰিকাৰ গান শুনিছিলানে
অ শুনিছো এই তোমাৰ আহ আহ এটা হিন্দী গান আছে
অ হয় নি হিন্দী গানটো মই শুনা নাই
এ তোমাৰ এই এইটো অ এইটো মানে ইণ্ডিয়াত বাহিৰত যাই পিনে চুট কৰিছিলে ভূপেন হাজ
অ হয় নিকি অ তেওঁৰ মই হিন্দী গানতো শুনা নাই মই তেওঁৰ মানে এই তোমাৰ এই যে ভুপ ভূপেন হাজৰিকাৰ যে মানুহে মানুহৰ বাবে সেই গানটো বৰ ভাল পাওঁ অ এইটো তোমাৰ বেছি ফেমাচ গান হয় কিন্তু ন
অঁ অঁ
অ এই তুমি জুবিন খে হয় জুবিন ক্ষেত্ৰত গৈছিলানে
অ গৈছিলো গৈছিলো
অ তাত যাই কিনে বৰ ভাল লাগে কিন্তু মন ন
মানে মনটো মানে বহুত
আহ শান্তি লাগে আৰু কান্দা কান্দাও হৈ যাও বহুত এ জুবিনদাই এবা নাই আমাৰ আমাৰ বিহু কেনেকে হ'ব
তাকে ঠিকেই কলা সেইটোয়ে উম আৰু এইবাৰতো তোমাৰ ভাল হোৱাই নাই এবাৰতো তোমাৰ বিহু মানে বিহু নিচিনা লাগাই নাই যি
নাই নাই ক'তো হোৱা নাই মানে এবাৰ খানাপাৰাত হোৱা নাই বেলতলাত হোৱা নাই
উম ঠিকেই ক'লা এইটো উম হয় আৰু তোমাৰ এই যে এই মাজতে যে তোমাৰ এই যে কিবা এই যে মানে জুবিনদাৰ এইটো কৰা আছিল ন ড্ৰয়িং কৰা যে আছিল যে
অ অ অ
অ কোনোবান কোনোবা মানুহে যে কৰি দিছিল যে
অ এই গণেশগুৰি তোমাৰ এই গণেশগুৰি তাৰ কাৰণে বহুত লাফৰা লাগিছিলে তোমাৰ আহ কিয় মি অ এই জাপেনৰ কোনোবা আহি আছিলে তেতিয়া এই ব্ৰিজটো পুৰা কালাৰ কৰবাত দি আছিলে।
হয় হয়।
অ গৱৰমেণ্ট। তাৰ পিছত তাৰপিছত মানুহকেইটা হাল্লা উঠালা জুবিনদাৰ ফটো টো- অ অঁতবৰ নালাগে।
উম উম হয়।
অঁ নহ'লে বহুত বেয়া হ'ব এনেকৈ বহুত মানুহকেইটা ক'লে তাৰপিছত- আকৌ জুবিনদাৰ ফটো টো লগালা।
হয় হয়। তাৰ পিছত আকৌ ঠিক কৰি দিলে আৰু সেইটো।
অ আকৌ ঠিক কৰি দিছে মানে এতিয়া জুবিন দাৰ অসমৰ এতিয়া ভগৱানে হ'ল ক'ব গ'লে।
হয় হয় হয়।
হয়, এতিয়া মানে কৰ'বাত- ফুৰিবলৈ যাবা নেকি এয়া মানে বহুত শান্তি হৈছে মানে।
উম মই মানে তোমাৰ ভাবি আছিলো আকৌ মানে জুবিন ক্ষেত্ৰত যাওঁ বুলি। তাৰমানানে তাতে গ'লে মনতটো বৰ ভাল লাগি যায় ন তাত। তা যাবলৈ মন যায় আৰু সেনেকুৱাই মানে এ সেইফালে মই গ'লে আৰু চোণাপত- গলে আৰু সেইফালে মানে যাওঁ ন যেতিয়া মানে জুবিনদাৰ আৰু অলপ মনত পৰি যায় ন। সেইকাৰণে তাতে গ'লে ভাল লাগে।
পুৰ এতিয়া সোণাপুৰ নাম শুনিলে জুবিনদাৰ মন পৰিব। জুবিনদাৰ ক্ষেত্ৰ তাতে আছে এতিয়া সোণাপুৰতে আছে।
জুবিন দাৰ যে ঘৰ যে আছে যে কাহিলি পাৰা সেইফালে গৈছা নে তুমি?
কাহিলীৰ পাৰ গৈছিলো মই, আৰু জুবিনদাৰ- তোমাৰ এই বেলতৰা জয় নগৰতে এটা দু দোকান আছিলে মল আপুনি দেখা পাইছে চাগে, তাতে মই লগ ধৰিছিলো জুবিনদাৰ অ।
অ তাতে লগো ধৰিলা এই মোৰ ব বৰ মন আছিল লগ ধৰিবলৈ কিন্তু।
মই জুবিন দাৰ দুবাৰ লগ ধৰিছো।
অ সেইটো।
অ এবাৰ অ এবাৰ মই পাপাৰ লগত গৈছিলো তাৰ পিছত লগ ধৰিছিলো।
অঁ অঁ।
এই দুপৰীয়াতে এনে জুবিন দাই হাফ পেণ্ট পিন্ধি ওলাইছিলে মলৰ পৰা। তেতিয়া মই লগ ধৰিছিলো অ মোৰ- এইটো টাইমত মোৰ হাতত ফোন নাছিলে, সেইকাৰণে চেল্ফি ল'ব পৰা নাই। বহুত ভাল লাগিছে মিলি অ।
অঁহ মোৰ ভাইটিয়ে লগ ধৰিছিলে কৈ আছিল মোক যে লগ ধৰা বুলি। হাতো মিলাইছে বুলি কৈ আছে জুবিনদাৰ লগত, বৰ মানে- সেইবোৰ মানে মনত পৰি যায় ন এতিয়াও মানে ত এইটো দোকানতটো এতিয়াই মানে তুমি দেখ দেখা পোৱা নে এইটো দোকানটো।
অ এতিয়া মানে বন্ধ আছে মানে এতিয়া, মানে- এতিয়া মানে আমাৰ গৰিমা বৌ বহুত টেনচনত আছে না, ত জুবিনদাৰ- আধাছে আধা বিজনেছ-
অ অ, অ অ।
এতিয়া কি হ'ব কি নহয় এতিয়া, এইটো তোমাৰ এই এইটো শুনিছা না তুমি এইটো- জুবিনদাৰ এই ফেঞ্চি বজাৰত- ফিৰি ষ্টুডিঅ'টো এটা আছিল, অ।
সেইটোতো নাই নাই শুনা কেইতিয়া গম নাপাওঁ সেইটোতো
এ তোমাৰ মানে কোনোবাই গান চান কৰ কৰবা লাগে যদি জুবিনদাই ফ্ৰী ষ্টুডিঅ' দিছিলে ৰিকৰ্ড কৰিবৰ কাৰণে
হয় নেকি অ
অ মানে জুবিন দা মানে চবৰ কাৰণে চব ভালে ভাবিছে
হয় হয় তাকে তেওঁক আমি কেতিয়াও পাহৰি নাযাওঁ আৰু ন উ হয় হয় ঠিকে ভাবিছে উম উম হয় ঠিক আছে দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি দিয়া থেংক ইউ দিয়া ৰাখোঁ অ
অ